হেল অ কি কৰি আছ কি খবৰ মই আছো ভালে, ভালে তোমাৰ ভালে ভালে, এই কোৱা বাকী এনে গৰম কেনেকুৱা এক্সট্ৰিম বহুত বেছি সেই সেয়ে তোমাৰ অ কম্পিউটাৰ ক্লাছত যাওঁ ন অহা যোৱা কৰিব লাগে এই প্ৰব্লেম হয় ভাবিছো এখন স্কুটি এখন লওঁ নেকি
অ
এই ঘৰৰ পৰা কৈ আছে আৰু ইলেক স্কুটি এখন লৈ লত পেট্ৰলৰ দাম বাঢ়িছে বুলি পেট্ৰলৰ দামতটো বাঢ়িছে এশ পাঁচ টকা হৈ গ'ল এক এশ পাঁচ টকা নহ বহুত বেছি ক'ত ছেভেণ্টি আছিলে আগতে চিকটি চেভেনটি চেভেনটি নাইণ্টি চেভেন আছিলে লাষ্ট ডাইৰেক্ট আঠ টকা বঢ়াই দিছে এশ পাঁচ কৰি বহুত বেছি হৈগৈছে উম ওলাব হ'লে। এতিয়া দশ বাৰ ভাবিব লাগে ন
ভাবিব লাগে আৰু মানে তোমাৰ যদি
তোমাৰ যদি স্কুটি লোৱা স্কুটি টোটি ললে টো অলপ হলোঁ ভাল, কিন্তু এণ্টৰক নোলোৱা হা, নৰ্মেল এক্টিভা চেকক্টিভা ললে। কিন্তু টো তুমি বুলেট চুলেট যাৰ হাণ্টাৰ আছে হিটো পাগলা হৈ যাব অহ বহুত বহুত পেট্ৰল খায় বহুত পেট্ৰল খায় তোমাৰ এই দিউগ চিউগ এইবিলাক বহুত বহুত তুল খাই যিমানটো তোমাৰ ধুনীয়া ভেহিকেল সিমানটো তোমাৰ বেছি পইচা। ইমানমান বেচি য়া ভাবিছিলোঁ ইলেক্ট্ৰিকৰ কথা কৈ আছে। এতিয়া মোৰ মন নাই পেট্ৰল লম। বুলি ভাবি আছোঁ। কি লোৱা ভাল হ'ব তোমাৰ মতে
তুমি যদি হেৰি লোৱা মানে তোমাৰ যদি কষ্ট চেভিন লাগেই বা তোমাক যদি সেয়া লাগে তেতিয়া হ'লে ফিউলেভেচিং ল'ব পাৰা একটি ভাৰ লব পাৰা নহ'ল মান স য়াম মাহ দেছে তাত।
নেকুৱা জুিটাৰ চুটাৰ অ মই মানে অ কিন্তু তোমাৰ যদি এলট চে লটক এ লট বহু ত বেয়া পাইলে সেইটো হয় আৰু বেমাৰো আছে এন্তৰ্কত বহুত। সেইটো নলও বাৰো এবাৰে একটিভাই চাওঁ মই ভাবিছোঁ।
অ আৰু যদি বাইক লোৱা এই যে আমাৰ লগৰটোৱে লৈছে যে এ হেৰি কি অ
কি আছিলে এইটো? স্বাৰ্থক। অঁ, কি নাম আছিলে এই খনৰ, বাইট খনৰ? এইটো‌ তোমাৰ হিৰু এক্সত্ৰিম, ওৱান টুৱেনটি ফাইৱ। অঁ সেই খনৰো মাইলেছ ভাল বোলে। তাত ফৰ্টিমান দিয়ে বোলে। সেইটো হয় বাৰু কিন্তু বাইক নলওঁ ৰবা। বাইকটো নেদিব। থিকে, চলাবও নাজানো তাতে এক লাখ দহ পৰিছিল। ইয়েছ আৰু নোৱাৰোঁও বাৰু চলাবৰ কাৰণে মই একবাৰ চলাব গৈছিলোঁ, উইলিয়ে উঠি গৈছে, সেইকাৰণে তাৰ পিছত আৰু শিকা নাই আৰু, ভয় লাগে।
বাইকটোৱে গিয়াৰটো আৰু ক্লাটচটো মিলোৱাটোহে।
অ'ৰে, ক্লাচটো তোমাৰ ফাৰ্ষ্ট গিয়াৰতে প্ৰব্লেম হৈ যায়। তুমি বাইকটো ষ্টাৰ্ট দিলা ক্লাচটো যদি জোৰে দিলো তোমাৰ বাইকখন উৰি যাব পাৰিলে।
অ' অফ হৈ যায় আৰু - আৰু তোমাৰ সেয়া হয়, কি কয় মোৰ মানে বাইকখন ধৰা কষ্ট কৰি কেনে হেৰি কৰিলো, নিউট্ৰেলৰ পৰা ফাৰত গ- গলোঁ। তাৰপিছত তোমাৰ গ- ৰাস্তাত গৈ আছোঁ ছে- ফাৰ্ষ্টৰ পৰা ছেকেণ্ড গিয়াৰত ছিফ্ট কৰোঁতে বা- বাইকখনে ঝাটকা মাৰে। মানে স্মুড নহয় ছিফ্ট
হয় ছিফ্টংটো। সেইটো তোমাৰ ছিফ্টটিংটোত তুমি প্ৰো হব লাগিব তোমালোক কাৰ্লাছত কন্ট্ৰল হ'ব লাগিব। ভাল তেতিয়াহে হ'ব। তাকে, এ' ভাবি আছো আৰু কিবা এখন লম আৰু। আৰু আমি ইয়াতে ইয়াৰ। আৰু ৰুমও চিফ্ট কৰিম ন। তো মোৰ আপ ডাউন কৰোঁতে মানে কালি ধ'ব নোৱাৰোঁ সেইটো কাৰণে ল'ব লাগিব আৰু কিবা অ' অ' এনে ৰুম কত যাবা? চাও ৰবা বা এয়া মাহঁতে অলপ দূৰত যাম বুলি কেনেকুৱ কই আছে এতিয়া ক'ত যায়, মই ইমান সোধা নাই আৰু মই ইয়াতে গৈছো ই তে বিচাৰ বলি ক দূৰত গলে সেই ট্ৰান্সপৰ্টন প্ৰব্লেম হলে হেতেন। সেইটোৱে। সেইটো, আপ ডাউন কৰা কম্পটাৰ ক্লছত। লাগিব আকৌ, সন্ধিয়া আহি আকৌ জিমত যাব লাগিব। ওৱান ছেকেণ্ড প্ৰব্লেম হয় ন ৱাই অঁ অঁ দিগদাৰি হয় এতিয়া, এতিয়া তোমাৰ ধৰা এটলিষ্ট খোজ়কাঢ়িব পাৰা ডিচটেন্স পাব উ আৰু জানাই তুমি এতিয়া মই ঘৰ আহো তো মোৰ ৰাতি সেয়া বাজে দহটা বাজিছে আৰু দূৰত হ'লে ত মোৰ ৰাতি এঘাৰটা বাজি যাব অ বাজি যাব আৰামছে আৰু জানাই জিএছ ৰোড চিএছ ৰোড এইপিনে কিমান জাম লাগে বহুত লাগে আহ! এতিয়াতে যাম! এইটো টাইমত সন্ধিয়াটো আৰু লাগে সন্ধিয়াটো সন্ধিয়াটো তোমাৰ ছটা সাতটা বজাত তো ওলাব নোৱাৰা অৱশ্যে পুৰা অৱ পিক টাই উিক টাই মানুহ মানে অফিচ হয় বা কোনোবা ফুৰিব ওলাই, পুৰা আৰু পিকটাইম মোৰে, তোমাৰ তাৰপিছত হেৰি চিটিত চলোৱা কাৰণে স্কুটিয়ে বেষ্ট আৰু অ আমাৰ ইয়াতে্ স্কুটি বেষ্ট আৰু তোমাৰ স্কুটি হলে তোমাৰ এইটো ভাল হৈ কি তুমি ঘৰৰ মানুহক মানে কিবা যদি বস্তু চস্তু আনিব দিয়ে মানুহ মানে ফেমিলিত তেতিয়া মানে বজাৰ চজাৰ কৰিব হলে ভাল মানে তুমি আগত মানে লৈ কেনে আহিব পাৰা
আহিব পাৰা প্ৰব্লেম হয় আৰু স্কুটিত আৰু এটা ভাল কি তোমাৰ কবাত গলা বজাৰ চজাৰ হেলমেটটো হাতত লৈ ঘূৰিব নালাগে তুমি চাইডত লক্ কৰি থৈ দিলা বা ভিতৰ
বাকিতো ডিকিট যদি ধৰে ভৰাই থই দিলা অ সেইয়াই টোত ফিচাৰ আছে দুটা হেলমেট থব পাৰি, উম দুটা থব পাৰি, ইমান ডাঙৰ হয় সেইটো ভাল আৰু তোমাৰ ফিউল টেংটোত তোমাৰ আগত আছে তুমি মানে চিটৰ পৰা নামিব নালাগে
অ ফিউল টেংকটো আগত আছে
টো এডভানণ্টেজ
কিন্তু জুপিটাৰৰ এটা বস্তু কি প্ৰব্লেম পাইছো মানে ফিউল টেংকটো আগত দিয়াৰ কাৰে তুমি মানে চলালে গম পাবা যেতিয়া তুমি শিক্ষ্টি মান স্পিড উঠোৱা যত ভৰি ৰাখা
ভৰি ৰাখা ভৰি ৰাখা জাগাটো সেইটো ভাইব্ৰেট কৰে তাৰমানে অ আচ্ছা! মই চলোৱা নাই ৰবা মই গম নাপাও, মই চলোৱা নাই ৰবা সেইকাৰণে ইমান বস্তুটো গম নাপাও চলালেহে গম পাম অ মই তাৰ মানে সুধিছিলো দিচানক
মানে স্পীডত যাই থাকোতে এইটো ভাইব্ৰেট কিয় কৰি আছে সি কৈছে ইঞ্জিনটো তলত আছে বোলে সেইকাৰে বেছি স্পিডত গৈছে
অ একটিভাই বেছ চবত ছে কোনো দিগদাৰী নাই ভাল হয় সেয়া নিদিয়ে আজিকালিটো এক্টিভা তোমাৰ হেৰি কি লেছ ওলাই গৈছে কি ওলাইছে কি লেছ মানে কি নলোৱাকে অ অ চলাব আমাৰ আমাৰ ইয়াতে আহিছে জানো কি লেছ আহিছে তোমাৰ কি ফোনদি কন্ট্রোল কৰিব লাগে নেকি অ নহয় মানে কি নিচনা কিপেড নিচিনা তোমাৰ বটন থাকে গাড়ীৰ নিচিনা তেনেকে আনলক লগ কৰিব পাৰে অ ভালেচোন নাছিলো এইটো দামো হ'ব চাগে দামো হ'ব লাখৰ ওচৰাওচৰি লাখ পাৰ হৈ যাব ঠিকে আছে ভাল প্ৰগ্ৰেছন
তোমাৰ চবতকে দামী এইখনহে তোমাৰ হেৰি এৰক্সখন
কিখন এৰক্স এৰক্স স্কুটি নেকি মানে মোক শুনা নাই মানে এ তোমাৰ হেৰি ইয়াম মাহাৰ আছে নেকি এৰক্স তোমাৰ আৰ ওৱান ফাইভৰ ইঞ্জিন ফিত কৰি দিছে কি কোৱা অহ আৰ ওৱান ফাইভ বাইকখন অ বঢ়িয়া হয় হা তাৰে কিবা সেয়াতো যোনটো টায়াৰ কেইটা ন সেইকেইটা মই কৰিব লাগে আৰু ফ্ৰেমটো যোনটো সেইটো প্লাষ্টিকৰ বহুত বাইক হালকা হয় গম পাইছা নেলানে যি হলে টায়াৰ কেইটা মতা হলে বহুত ধুনীয়া লাগিব পুৰা দুকাটি পেনি গেলৰ নিচিনা লুক দিব
অ তোমাৰ হেৰি এ হালকা কাৰণে তোমাৰ শিল
চিলাই চিলাই মানে বহুত খিন খিন মানুহে চলাব পাৰে অ স আনিৰ্বণে চলাই আছিলে গান্ধী মণ্ডপত অ আৰু তোমাৰ এতিয়া স্কুটি স্কুটি বা যিয়ে নলব কিয় এটা বস্তু ভাল হ'ব কি এতিয়া আমি গোটেইকেইটা এটা ৰাইডত যাব পাৰিম কবাত অ অ সেইটো হয় ফুৰিব যাব পাৰিম উ গৰম দিন কৰিছে আহ কৰবাত এনেও তোমাৰ নিজৰা চিজৰা কৰবাত যাব পাৰিম উনেকা ভাল হ'ব আৰু
ভাল
যাম দে। তোমাৰ যাম, যাম। মই লৈ লও একবাৰ মানে কপিলি চপিলি ফালে, অ কপিলীও যাব পাৰো। সেইপিনে তোমাৰ ভাল সেয়াই আছে দিয়া। এই হেমন্ত দাহতে গৈছিলে ন? যোৱাকালি তুমি চাইছা ন? যদি
অ।
গা চা ধুই আছে। ভালে আৰু গৰমত। কপিলি নহয় বা তোমাৰ হেৰি কি একলেণ্ড চে ও যাব, অ পাৰি। আৰে জেইকেল আহি গ'ল আৰু কি লাগে আৰু। যদি, যদি ফিউ -ফিউচাৰত হয়। যদি চবে বাইক কিনিব পাৰো তেতিয়া হলে তোমাৰ হেয়া দূৰ শ্বিলঙত ট্ৰিপ মাৰি দিব পাৰো আৰামচে। তুমি তেতিয়া তো শিলংৰ কথ নাভাবিবাই চাগে। তুমি লাডাখ চাদাখৰ কথা ভাবিবা চাগে। অ-অ ভাল বাইক হলে উ।
লাডাখ আৰু এটা কাম কৰিব পাৰি মানে আমাৰ ধৰা চবে যদি বাইক চলাব
চলাব পাৰে এক্সপাৰ্ট হৈ যায় তেতিয়া আমি ইয়াৰ পৰা ফ্লাইটত গলো, ফ্লাইটত গৈ দেলহিৰ পৰা বাইক ৰেণ্টেল কৰি লাডাখ যাব পাৰি। অ সেইটো পাৰি। মানে ইয়াতে এনাৰ্জি খিনি বাচি যাব। পইচা যাব বাৰু বাছি যাব। পইচা যাব, এনাৰ্জিটো বাচিব। বাইকটো পইচা যাব ন। বহুত যাব বাইকটো পইচা। সেইটোয়ে তোমাৰ পেট্ৰলৰো খৰচ অ বহুত আ তাতে আৰু হিমালয়ন কেইখন ফৰ ফিট টি একচিছিৰিজ। কিমান পেট্ৰল খাব? সেইয়ে তেতিয়াহ'লে চবৰ জব হৈ যা যাব বাৰু। সেইয়াই আৰু। যাব তেতিয়া ভাল হ'ব জব হলে। বাকী সেইটোয়ে আৰু। দিয়া হ'ব। দিয়া হ'ব দিয়া। তেতিয়াহলে কবা আৰু কেতিয়া লোৱা। উ-উ। ঠিক আছে তেতিয়া জনাবা। অহ।